হেল্ল'ও হয় কওঁক। আছিলো এনেই, আপুনি?
হয়', ময়ো এনেই আছোঁ দিয়ক।
অ', বাকী ভাল ন? অ' চাহ তাহ খালে আপুনি?
হয়', হয়' খালোঁ দিয়ক। আপুনি?
অঁ খালো খালো।
হয় হয়, চাহ খালো মানে তেনেকে গৰম পৰিছ- ছিলে যে চাহ আৰু মানে তেনেকে খোৱা নহল। আপোনাৰ তেনেকে- আৰু নেমু চৰবতেকে বনাই পেলাই এনেই ঘৰৰ মানুহ সকলো মিলি-
অঁ' আৰু আজিতো আপোনালোকৰ ফালে বৰষুণ দিয়া নাই।
হয় হয়, বৰষুণ তেনেকে দিয়া নাই। বৰ্তমান গৰমে পৰিছে আপোনাৰ ৰাতিপুৱাৰ ভাগত আপোনাৰ তেনেকে বৰষুণ অকমান দিছিলে। তাৰপিছত আপোনাৰ পিছবেলা আপোনা- অকমান গৰমটো ইমান বেছিও নহয়, কাৰণ ৰাতিপুৱা অকন ডাৱৰীয়া বতৰ আছিল যে। সেইকাণে ইমান নহয়, হ'লেও যথেষ্ট কন গৰম আছে আৰু।
অঁ' আমাৰ এফালে বাৰু বৰষুণ আজি অলপ হলেও সকাহ পাইছো দিয়ক, কাৰণ এই গোত- টেই গিদিন ইমান ৰ'দ ইমান ৰ'দ আপোনাৰ গৰমটো যোৱা নাই তথাপিও মানে- বৰষুণতো দিয়াৰ কাৰণে অলপ ভাল হৈছে।
হয় হয় হয় হয়। আৰু মানে আপোনাৰ ধৰক, গৰমত তেনেকে ধৰক, থাকিলে মানে আপোনাৰ ধৰক এই ধূলি বালি বিলাকো বেছি- ছি অৱশ্যে ন। সেইকাৰণে ধৰক মানুহবিলাকৰ ধৰক বেমাৰ আজাৰ বেছি হৈ গৈছে কাৰণ গৰমটো বেছি পৰিছে। প্ৰদূষণো বেছি হৈ গৈছে নহয় জানো।
হয় হয়, প্ৰদূষণ মানে একেবাৰে গোটেই বায়ুমণ্ডলতৰ যোনটো চক্ৰ সেইট- টোৱেই বেয়া হৈ গৈছে কাৰণ, ইমান ধূলি ধোৱা ইমান প্ৰদূষণ হৈছ- ছে মানুহে মানে ভালকৈ উশাহ লবলে যে শুদ্ধ বায়ু পাব বিশুদ- ত একেবাৰে মানে কবই নোৱাৰি।
হয় হয়, মানে ধূলি মানে মানে মানুহৰ বহুত বেমাৰ আজাৰ- বহুত হৈছে ন, এই হয় এই গৰমটোৰ কাৰণে।
এই গৰমৰ কাৰণেই মানুহে খোৱা বোৱা ভালদৰে কৰিব নাই পৰা। মানে খোৱা বোৱাটো আপ- পোনাৰ এতিয়া গৰমত খাব মন নাযায় দিয়কচোন, বা গৰমত এইটো কৰিব মন নাযায়- ফেন খন লগাই বা গছৰ তলতে বহি থাকিব মন যায় গতিকে মানে সেইকাৰণে মা- মাৰ বেছি হৈছে।
হয় ধৰকচোন, ক'লেকো মানে ওলাই যাব মন নাযায় ন গৰমত, ঘৰতে থাকিব মন যায়। তেনেকে ধৰক পুখুৰী পাৰত বা গছৰ তলত তেনেকে বহি থাকিব লগা হৈছে বিচনী মাৰি মাৰি। আমাৰতো বাৰু তেনেকে বিচনী মাৰি বা- মাটিকলহৰ তেনেকে ধৰক অঁ, পানী খাই আকৌ- আগৰ দিন মানুহেটো মাটিকলহ তেনেকে পানী ধৰক খাই পেলাই শীতল পেলাই দেহাটো। আজিকালি ধৰক ফ্ৰিজ-চিজ থকাৰ কাৰণে মানুহবিলাকৰ ধৰক- এ, সেয়া পানী খোৱা হৈছে, তাৰ ফলতো ধৰক মানুহ বিলাকৰ ধৰক বেমাৰ আজাৰ বেছি হৈছে, নহয় জানো?
হয়, আৰু মানে কি হৈছে আগৰ দিনৰ পৰম্পৰা এত- তিয়া নাই বুলিও ক'ব নোৱাৰো, কাৰণ সকলো মানুহেটো সমানে উন্নত হোৱা নাই দিয়কচোন। এতিয়াও অসমত চাবলে গলে বহুতো দৰিদ্ৰ শ্ৰেণীৰ মানুহ আছে, যাৰ ঘৰত আপ- পুনি বহুত কষ্টৰে জীৱন যাপন কৰিছে, এবেলা এমুঠি খাই এবেলালৈ চিন্তা কৰিবলগীয়া হৈ আছে। ত' সকলোৰে ঘৰত ফ্ৰিজ আছে বুলি আমি ক'ব নোৱাৰো, কিন্তু যিমান পাৰি আচলতে আমি- আগৰ পৰম্পৰা মানি পেলাই, মাটি কলহৰ পানী, বা যেনেকে যিমান পাৰি সাৰ নিদিয়াক- কে বস্তু খাব লাগে, আৰু এই গৰমটোত মানে গৰম ঠাণ্ডা মানে মিহলি হৈছ- ছে যে সেইকাৰণে মানুহৰ বেমাৰ হৈছে।
হয় হয়'। মানে গৰমত ধৰক তেনেকে ধৰক ঘৰৰ যোনবিলাক ধৰক খাদ্য প্ৰণালী বিলাক আছে তেনেকে ধৰক- কলাখাৰ বা কল খাবলৈ অনা কল পুলি কল পচলা তেনেকে ধৰক আকৌ নেমু টেঙা বা ঘৰত তেনেকে ধৰক জিলমিল শাক তেনেকে যিবিলাক আপোনাৰ ধৰক চাঙৈ টেঙা তেতিলী তেনেকে যিবিলাক হয়, হয়, হয়। মানে বিচাৰিলে আপোনাৰ সকলো বিলাক বস্তুৱেই পোৱাই যায় বাৰীখনতে নহয় জানো।
হয়, হয়। আৰু আপোনাৰ এতিয়া নেমু চৰবত একদম ধুনীয়াকে আপুনি বনাই কৰি খাই থাকিব লাগে আৰু পানীটো উতলাই খাব লাগে।
হয়।
যাতে আপোনাৰ মানে উতলাই মানে
হয়।
লগে, লগে খাব নালাগে, উতলাই ঠাণ্ডা কৰি থ'ব লাগে, তেতিয়া মানে আপোনাৰ পানীৰ যিবিলাক বেক্টেৰিয়াই সেয়া থাকে সেইবিলাক নাথাকে আৰু, আপোনাৰ বাবে উপকাৰী হব।
হয়, যিমান পাৰে মানে আমাৰ ধৰক কুহুমীয়া কৰি খাব লাগে ন পানীতটো, অ'। মানে পানীও ধৰক লেয়াৰ বিলাক থাকে ন, লেয়াৰ বিলাকৰ পৰা মানে কিছুমান আজিকালি ধৰক পানীৰ পৰাও ক'বলে গ'লে বহুত ধৰক ডাঙৰ বেমাৰ আমাৰ যিহেতু কেঞ্চাৰ বেমাৰ অসমত খুব বেছিকে হৈ গৈছে নহয় জানো, ত' সেইবাবে হয় হয়, হয় গতিকে মানে হয় গতিকে পানীতো যিমান পাৰো আমি মানে বিশুদ্ধ পানী খাব লাগে চবেই ধৰক পানীটো ধৰক দুবাৰ মান ফিল্টাৰ কৰি দুই তিনিবাৰ তেনেকে এতিয়াতো ধৰক আমাৰ তেনেকে বাৰু ক'ব নোৱাৰিম ঘৰত বাৰু তেনেকুৱা ধৰক অ', অনুবীক্ষন ধৰক যন্ত্ৰও তেনেকুৱা নাই ন।
নাই, নাই আৰু এতিয়া কি হ'ব আপুনি বেক্টেৰিয়া চাবৰ কাৰণে বোলে অনুবীক্ষণ যন্ত্ৰটো এতিয়া বিজ্ঞানী আনি থোৱটো ঘৰতটো আনি থব নোৱাৰি দিয়কচোন। এতিয়া সেই আমি যোনবোৰ পাৰো আৰু ন মানে এতিয়া আপুনি আহ ধৰি লওক গৰম পানী খিনি খাই গৰম পানী কৰি খালেও আপোনাৰ একো অপকাৰ নহয়, এতিয়া অ', আৰু এতিয়া গৰমত মানে মানুহে কি হয়, ভাত বনাবলৈ এলাহ, ত' এতিয়া গৰমত কেনেকে আকৌ জুই কুৰা ওচৰলে যাব। তথাপিও আমি যিমান পাৰো মানে বাহিৰা ফাষ্ট ফুড ত্যাগ কৰিব লাগে।
আজিকালিটো ধৰক বিভিন্ন ধৰক আহি যাই, গেছ-চেছ হৈ গল ন নহয় জানো। তাৰ পৰা ধৰক বহুত মানে ধৰক মানে আমাৰ গৃহিণী বিলাকে বহুত সুবিধাই হৈছে। আগৰ দিনতো ধৰক জুইকুৰা ধৰিয়ে গোটেইখিনি কৰিব লাগে। উ পিছে কিন্তু আজিকালি ধৰক গেছ কৰাুৰা ধৰিবলৈকো মানুহক এলাহ কৰা হৈছে নহয় জানো।
হয়, হয়।
গতিকে মানে যিমান পাৰোঁ ধৰক মানে পানীটো আপোনাৰ তিনিটা লেয়াৰত মানে আপুনি ধৰক আগৰ দিনত আগতে আমাৰ ককা আজো ককাহঁতে ধৰক তেনেকে ধৰক যোনবিলাক তেতিয়াতো আপোনাৰ ধৰক ফিল্টাৰ নাছিল ন আজিকালি যেনেকে আৰু কিবা কিবি ওলাল ন বহুতো ইলেক্ট্ৰনিক বস্তু তেনেকে ধৰক এ হেৰি কি কয় তেনেকে ফিল্টাৰ কৰা বস্তু নাছিলে এতিয়া ধৰক কটন কাপোৰ তেনেকে কলহত দি পেলাই মানে পানীতটো হয় বগা কটন ধুতি কাপোৰ তেনেকে দি পেলাই মানে
আৰু আপুনি এতিয়া মানে মানুহ এলেহুৱা হলেও নহ'ব দিয়কচোন এলেহুৱা যিমানেই হৈছে মানুহ এতিয়া আপোনাৰ যিমান কালি এইবিলাক মানে ইলেক্ট্ৰনিক যন্ত্ৰ ওলাইছে, মোবাইল বা বিভিন্ন ধৰণৰ সিমানেই মানুহ এলেহুৱা হৈ গৈছে, কিন্তু সেই এলেহুৱাটো হলে নহব, কাৰণ সেই এলেহুৱটোৱে আম আমাৰ শৰীৰটোতহে মানে প্ৰভাৱ পেলাব আমি ভালদৰে কাম কাজ কৰিব নোৱাৰিম। এতিয়া মানুহ বিলাকে চাবচোন কাম কৰিব নোৱাৰাৰ এটা প্ৰধান কা কাৰণ হৈছে। মানুহ বিলাক এলেহোৱা হৈছে, কাৰণ আগতে এইটো নাছিলে, আগতে আমাক কক ককা দেউতাহতৰ দিনত যোনবোৰ তেওঁলোকে পিছফালে মানে মাটি চহাইছিল এতিয়াতো ট্ৰেক্টৰ ইউজ কৰে কিন্তু আগতেতো তেওঁলোকে কি কৰে আপোনাৰ গৰুৱে মাটি। চহাই হয়। কিমান মানে কাম কৰিছিল খৰি ফালিছিল তথাপিও মানে তত তথাপিও তেওঁলোকৰ কোনো মানে দেহৰ ইমান মানে প অসুবিধা নাছিলে সমস্যা চা নাছিলে। কিন্তু আজিকালি আমি সততে বেমাৰত পৰো কাৰণ আমি এলেহুৱা খোৱা আমাৰ প্ৰণালীটো বেয়া কাম কৰা আমাৰ সেইটো হাবিয়াস নাই আমাৰ গাত সেইটো শক্তি নাই
হয়
সেইটো কাৰণে মানে
হয় মানে যিমান পাৰোঁ ধৰক আমি ধৰক তেনেকে মানে মানে দুৰ্বল হৈ মানে হেৰি আমি মানে কামৰ পৰা ধৰক এলেহুৱাত টাইপৰ হৈ আহিছো দিনক দিনে আমি মানুহ বিলাক
হয় হয় মানে কাম কৰিবলৈ ইচ্ছা নকৰো কাৰণ হাততে সকলো পাই আছো
হয়। হয়। গতিকে আমি মানে যিমান পাৰোঁ ধৰক তেনেকৈ ধৰক কষ্ট কৰিব লাগে, মানে শৰীৰটো ধৰি সুস্থ কৰি ৰাখিব হ'লে নিজৰ শৰীৰটো ধৰক আমি ধৰক কিবা এটা কামত ধৰক ব্যস্ত কৰি আহিব যাতে শৰীৰ দি কিবা এটা কাম মানে শৰীৰটো মানে শৰীৰটো ল মানে লগাই পেলাই যিকোনো ধৰক কোৰ এচাপেকে মাৰিলে তাত কিবা এটা পুলি দুটাকে দি থলো। ঘৰখনত কিবা এটা হ'ল ন তাৰ ফলত ধৰক জিকা পুলি দুটাকে তেৰিঅক
আৰু যিমান পাৰি এতিয়া সাৰ প্ৰয়োগ নকৰা বস্তুৱেই খাব লাগে। কাৰণ এই সাৰ বোৰেও আমাৰ ভিত ভিতৰত মানে বহুতো আপোনাৰ বিক্ৰিয়া কৰি আছে ন সেই কাৰণেও মানে আমি এলেহুৱা হৈ হৈ গৈ আছো।
হয় মানে আমাৰ মানে দেহটো যিমান আপোনাৰ ধৰক ইমান এটা কোমল অংগ নহয় জানো? তাত আপোনাৰ যদি ধৰক আমি যিমান পাৰো আমি ধৰক সাৰ ৰাসায়নিক সাৰেই খাই থাকো ত' আমাৰ দেহাটো ইমান কোমল অংশতটো আমাৰ ইমান সুন্দৰ এটা দেহা সেই দেহাটো আমাৰ নষ্ট হৈ যাব। অ
হয় আৰু এতিয়া কি কৰিব উপায়ো নাই আমি মানে কি কৰিছো। এতিয়া আপুনি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাটো যিমান পাৰিছো খাইছোৱেই এতিয়া যোনসকল অকল কৃষক তেওঁলোকে কিছুমানে যোনবিলাকে বজাৰলৈ নিয়ে তেওঁলোকে দিব লাগ না হয়ে এই কাৰণ এতিয়া চাওক মানুহ কিমান বাঢ়িছে জনসংখ্যা কিমান বৃদ্ধি পাইছে সকলোৰে খা কাৰণেতো সেই খাদ্যটো আমি যোগান ধৰিবৰ কাৰণে খকমানতে খাদ্যটো বহল কৰিব লাগিব দাম বঢ়াব লাগিব সেয়াও এটা দাম বঢ়াৰ কাৰণ কাৰণ খাদ্য সকলোৱে পাব লাগিব
হয় মূল্যবৃদ্ধি বেছি কৰিলে তেওঁলোকৰ ধৰক। সোনকালে ধৰক তেওঁলোকৰ প্ৰফিটটো মানে আপোনাৰ বেছিকে মূল্যত টো লাগে ন অধিক মূল্যত যদি বেচিব হয় অধিক মূল্য যদি তেওঁলোকে যদি বেচিব পাৰে তেওঁলোকৰ ঘৰখন ভালকে চলিব তেওঁলোকেও চিন্তা কৰে ন আৰু আজিকালি ধৰক এ হয় খেতি বুলিলে কিমান প টকা পইচা বহুত প্ৰয়োজন হয় ন গতিকে মানে তেওঁলোকেতো হয়।
সহজতে এটা বস্তু পাব নোৱাৰে বহুত পইচা পাতি প্ৰয়োজন হয়। গতিকে এখন ঘৰ চলোৱা মানুহ এজনেহে জানে যে কিমান টকা লাগে এখন ঘৰ চলাওঁতে। গতিকে আমি টকা উপাৰ্জন কৰিবলৈতো সদায় কষ্ট কৰিবই লাগিব দিয়ক চোন তেওঁলোকেও ইমান দিনটোত ধৰি থাক সন্ধিয়ালৈকে বস্তু বিলাক বিক্ৰী কৰে তাৰ পিছতহে এটা। প্ৰফিট লৈ যায় ঘৰলে এটা মুনাফা লৈ যায় সেই প্ৰফিটটোৱে ল'ৰা ছোৱালীক পঢ়ায়।
হয়।
গতিকে সকলোৰে চাব লাগিব দিয়কচোন কিন্তু তথাপিও যিমান পাৰি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা খাদ্যই খাব লাগে আৰু তেওঁলোকেও অলপ কমাই কৰি মানে কমাই কৰি পেলাই যিটো পাৰি আৰু মানুহক অপকাৰ নকৰাকে।
পাৰোঁ আমি ধৰক প্ৰতিজন মানে মানুহে। আমি ধৰক ঘৰতে যিমান পাৰোঁ ধৰক কম পৰিমাণে হ'লেও ধৰক সাৰ নিদিয়া যিবিলাক আমি ধৰক ঘৰতে ধৰক উৎপাদন কৰিব পাৰোঁ সেই সেইবিলাক খাদ্য মানে ধৰক ঘৰতে নিজ সু-সুলভ মূলতে হৈ পোৱা যায় নহ। তেনেবিলাক ধৰক।
আৰু আপোনাৰ ঘৰৰ বস্তু সমূহ আমি বিক্ৰী কৰিবলগীয়াও নহয়। কাৰণ ঘৰৰ মানুহকেইটাকেই লাগে গতিকে তেনে খাদ্য খালে আমাৰ অপকাৰো নহয় আৰু আমি সুস্থও থাকিম আৰু লগতে আমাৰ ঘৰখনো সু স্থ থাকিব। কাৰণ ঘৰ ঘৰখনত এজনৰ বেমাৰ হোৱাৰ লগতে সকলোৰে বেমাৰ। মন বেয়া হৈ থাকিব।
হয়, হয়। লগতে আমি মানে গৰমৰ পৰাও তেনেকে ধৰক। কিছুমান ধৰক খাদ্য আমি যদি নিয়মীয়াকৈ ব্যৱহাৰ কৰোঁ আমাৰ মানে ধৰক। যেনে জুচ তুচ তেনেকে গৰমৰ পৰা আমি ধৰক খালে নেমু। পানীৰ চৰবত এনেকে খালে ধৰক আমাৰ বহুত খিনি হয় দেহাত। ধৰক বহুত সুস্থ হৈ থাকিব।
হয় বাহিৰাত আপোনাৰ আমি যিমান পাৰোঁ বাহিৰা এইবিলাক খাদ্যই হওক ফাষ্ট ফুড হওক। জুছ হওক চব ত্যাগে কৰিব লাগে আমি ঘৰুৱা মানে ঘৰতে বনাব পাৰি আজিকালি চচিয়েল মিডিয়াৰ যুগ সামাজিক মাধ্যমত সকলো ভিডিঅ' পোৱা যায় কেনেকে কি বনাব লাগে গতিকে সেইয়াই। বাৰু ঠিকে আছে দিয়ক আপোনাৰ লগতো কথা পাতি খুব ভাল লাগিলে। হয়, হয় ধন্যবাদ। ধন্যবাদ হ'ব দিয়ক। অ, অ নিশ্চয়।
অ', অ'।